হেল্ল' অ শুনিছানে তুমি
অহ শুনি আছো কোৱা কেনেকোৱা খবৰ আছো আছো মোৰ ভালেই তোমাৰ কেনেকোৱা
মোৰো ভালেই ৰবা আজি তুমি ৰাতিপুৱা কি কি আহাৰ কৰিলা?
ৰাতিপুৱা মই আজি শুই উঠি এ আচলতে মই আজি একো আহাৰেই কৰা নাই ৰাতিপুৱা এই আমাৰ এই তোমাৰ শৰাই এখন দিছে আজি মানে মন্দিৰত এয়া ছাগলী ছাগলী এটা এৰি দিয়াৰ কথা আছিল সেইটো মানে এৰি দিব গৈছিলো মই মা পাপা তাৰপিছত আইতা এ কাষৰ ঘৰৰে বৰমা এনেকোৱা কৰি আমি গোটেই কেইজনে গ'লো যাই পিনে তোমাৰ আ শৰাই দিলো তাৰপিছত ঠগি তাৰপিছত আৰু তোমাৰ ছাগলীতো এৰি দিলো।
হয় হয় মানে ছাগলীটো এৰি দিলে মানে কি পূজা চুজা হয় নেকি কিবা?
অ নাই পূজা কৰা নাই জাষ্ট মানে এটা মানে এ আম বোৰত যাই কিনে যে কৈ থৈ দিয়া থাকে ন কাৰো কাৰোবাৰ যদি কিবা বিপদ আহি আছে কাৰোবাৰ যদি কিবা মানে অসুখ বিসুখ হৈ থাকে বে বেমাৰ আজাৰ বোৰ হৈ থাকে তেতিয়া মানে আ কোৱা যায় ন মন্দিৰত বোলে উ ভগৱান তুমি যদি এইটো অ মানে ভালকৈ দিয়া এইটো বিপদৰ পৰা যদি বচাই দিয়া বা সুৰক্ষা কৰা তেতিয়া হ'লে তোমাৰ নামত কিবা এটা আৰু এৰি দিম আৰু তেনেকোৱা টাইপৰ
অ অ মানে তুমি ছাগলীতটো মানে মন্দিৰত দি দিলা
অ মন্দিৰত মানে এৰি দিছো আৰু সেইটো এতিয়া মানে ভগৱানৰ আহ চৰণত মানে এৰি দিয়া যেন হৈছে আৰু তেনেকোৱা অলপ মানে পূজা চুজা পূজা কৰা নাই বাৰু এতিয়া কামাখ্যা মাৰ মন্দিৰত গ'লে বা গু উ তেনেকোৱা ডাঙৰ মন্দিৰত ছাগলীটো পূজা কৰি এৰি দিয়া যেন হয় কিন্তু ইয়াতে আৰু নিজাববীয়াকৈয়ে কৰা কৰি কিনে এৰি দিয়া গৈছে আৰু তেনে কোৱা তাৰ কাৰণে মানে একো খোৱা বোৱা কৰা নাই আছিলো আৰু ৰাতিপুৱা যিমান যি হলেও লঘোণ থাকিব লাগে ন
লঘোণ থাকিব লাগে আজি মানে পুৰা খালি পেটে গৈছিলা আৰু তুমি
অ খালী পেটে এতিয়া মানে মায়ে ভাতটো বনাইছে এতিয়া ভাত বনাব
বনাব গৈছে বনাই আছে আৰু ভাতটো হ'লে খাও আৰু মানে ভোক লাগিছে। অ আচ্ছা, হা হা অ ওচৰৰে মন্দিৰ হয়।
হয় হয় হয়।
উম আৰু উম মানে মানে কি হৈছিল তোমাৰ সেইটো মন্দিৰত ছাগলীটো এৰি দি পি পিনে ভোক লাগিছে ন। গাড়ী ভাড়া কৰি নিছিলো তাৰে পিছত দোকানত মানে হোটেলত ৰখি কি টো চাহ শিঙৰ
হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'!
হেল্ল'! অ অ অ এতিয়া পাইছো এতিয়া পাইছো কোৱাচোন তুমি কথাখিনি?
অ মানে আহ খৰাই খন আগবঢ়াই থৈ মানে ছাগলীটো এৰি দিয়াৰ পিছত দোকানত মানে হোটেলত ৰখি পিনে আৰু চাহ আৰু চিঙৰা খাইছো আৰু তেনেকুৱা।
অ অ মানে ভোকটো মানে যিহেতু লাগি আছিল সেইকাৰণে তুমি কিবা এটা খাই দিলা আৰু।
অ সেইটোৱে সেইটোৱে, তাতে তাতে খাই দিছো আৰু।
অ এতিয়া বাকী তোমাৰ হেৰি মা -দেউতাও পুৰা সুস্থ আছে ন?
অ মা -দেউতা আছে মা দেউতা আছে হেৰি মা -দেউতা আছে মানে তেনে কোৱা আৰু বেমাৰ আজাৰবোৰ হৈ থাকে আৰু মাজে মাজে এইবিলাক আৰু জীৱনৰ সৰু সুৰা বিপদ আহি থাকে আৰু তেনেকুৱা উম কিন্তু মোৰ ৰিছেণ্টলি আৰু আ তোমাৰ ৰিছেণ্টলি মানে মোৰ যোৱা এবছৰ মানত আহ তোমাৰ বেমাৰ এটা হৈছিল অলপ ডাঙৰকে হৈছিল।
অ অ অ কি হৈছিল কবাচোন এবাৰ বেমাৰটো মানে।
অ মোৰ মানে, অ মোৰ মানে তোমাৰ এইটো আ ই ইংৰাজীত ক'ব গলে তেনেকুৱা ষ্টম কালচাৰ বুলি কয় এইটো। গেষ্টিক গেষ্টিক আলচাৰ বুলি কয় আৰু সেইটো।
হয় হয়।
অ মোৰ সেইটো হৈছিল মানে আজি এ এবছৰ মানেই হ'ল পোৱা এই অ হবৰ হ'ল, এই তেতিয়াতে মানে আহ মায়ে মানে এনেকে কৈছিল আৰু ভগৱানক বোলে যদি বেমাৰটো ভাল হৈ যায়, তাৰে পিছত আৰু এনে এনে কোৱা তোমাৰ নামত এনেকুৱাকে ছাগলী এটা এৰি দিম আৰু।
হয় হয় মানে ঠিক এতিয়া যিহেতু বেমাৰ টো তোমালোকে ভাল তোমাৰ ভাল পালে আৰু। তুমি সেইকাৰণে মানে মায়েও মানে কি মায়েও মানে ভগৱানক যিহেতু কৈ থৈ দিছিলে সেইকাৰণে এতিয়া মানে হেৰিটো কৰিলে আৰু মায়ে নিজৰ কৰ্তব্যটো পালন।
অ কৰ্তব্যটো পালন কৰিছে আৰু।
সেইয়াই ভালে হৈছে সেয়াই আৰু ভালে হৈছে আৰু। মানে ভগৱানক মানত টো বহুত মানে এটা হেৰি কি আছিলে গম পাইছেনে ভাল কথা মানে গম পাইছেনে? এতিয়া মানে কিছুমানৰ কিছ কিছুমানৰ কিছুমানক কিছ কিছুমানক দেখো আৰু মানে সিহঁতে মানে কিছুমানে একদম মানে ভগৱানক নামা নামানে বুলিয়ে কয় আৰু মানে। সিহঁতে মানে নিজৰ ঢঙতে চলি থাকে আৰু। সেইটো কিন্তু বিশ্বাস নকৰে, চবৰে আৰু নিজৰ নিজৰ কথ
অ সেইটোয়ে কিন্তু মোৰ হিচাপ মতে মানিব লাগে। কাৰণ চোৱা যিমান যি হলেও আমিবোৰ মানুহ কিন্তু আমি আমিওটো কৰবাৰ পৰা আহিছো ন।
সেয়াহে আমাক সৃষ্টি কৰা কোন আমাক আমাক আমাক সৃষ্টি কৰা ভগৱানে একমাত্ৰ হয় মানিব লাগে ভগৱান।
তুমি যি তুমি তোমাৰ যি হিচাপ মতে তুমি মানা সেইটো তোমাৰ নিজৰ ওপৰত কথা। কিন্তু কিবা এটা মানিব লাগিব গে আৰু সেইটোৱে কাৰণ আমি মানুহ কিন্তু আমি সকলো বস্তু দেখা নাপাওঁ ন।
হয় হয়
আমি চ- কুই দি যি বস্তু দেখা নাপাও তাৰে তাৰে পিছতো এখন এখন ধুনীয়া এখন আছে- ছে মানে জগত এখন আছে মানে সেইখন খন সেইখন জগতৰ ওপৰতো অলপমান হলেও বিশ্বাস ৰাখিব লাগে।
হয় হয় হয় সেয়াই মানে নে মোৰো মানে ক'ব গ'লে তুমি যিহেতু এতি- এতিয়া ক'লা মোক যে তোমাৰো এনেকুৱা এটা বিপদজনক হেৰি হেৰি কি আছিলে এটা বিপদজনক সময়ত গৈছে আৰু তোমাৰো জীৱনত মোৰো মানে মোৰ ইমানো মানে ডাঙৰ হেৰি এটা হোৱা নাই। খালি মোৰ মানে এই মই কলেজত অহাৰ আগতে মানে মোৰ এটা দুৰ্ঘটনা এটা হ'ল আৰু মানে কি হ'ল ক'ব গ'লে মই মানে কলেজত অহাৰ আগতে খুব মানে ৰাতিপুৱাৰ সময়ত মানে দৌৰিব চৰিব গৈছিলোঁ আৰু।
অ অ
তেতিয়া মানে দৌৰিব চৰিব যাওঁতে এ দেউ- স্কুটাৰখনে মই লৈ কিনে যাওঁ আৰু মোৰ ঘৰৰ ওচ ঘৰৰ ওচৰতে খেলপথাৰখন যিহেতু
অ গম পাইছো
তাতে দৌৰ দিব যাওঁ তাৰপিছত ৰাতিপুৱা একদিন কি হ'ল দেউতাৰ স্কুটাৰখন ধৰিলেও তোমাৰ ৰাতি পুৱা চাৰে পাঁচটামান বাজিছে আৰু
অহ অহ
এটামান বাজোতে মানে মই দেউতাৰ স্কুটাৰখন মই ঘৰৰ পৰা ওলালোঁ আৰু
অহ
কিনে মই কিছু দূৰ গলো তুমি যিহেতো মূৰ ঘৰত আহিয়ে পাইছা। তুমি জানাই মানে ৰাস্তাবোৰ হয় হয় হয় সেইকাৰণে ৰাস্তাবোৰো জানাই মানে সেই কিছু দূৰ যোৱাৰ পিছত মোৰ পুখুৰী এটা আছে মানে আমাৰ ওচৰতে ঘৰৰ ওচৰৰ ওচৰত সেই পুখুৰীটোত মানে এটা হেৰি কি আছিলে। শুল শুল মানে যে শুল চাৰ্কোল টাইপ এটা হেৰি এটা আছে আৰু কি আছিলে তোমাৰ জাগা এটা আছে সেইটোত
মানে তাতে মানে এতিয়া তুমি বহি কিনে কথা বতা পা পৰা আৰু মানে এনেকুৱা তাইপৰ অহ সেইটো আৰু সময়
তাত মই কি কৰিলো ভাল ভাল জাগা এটা আছে আৰু মানে তাৰপিছত মই কি হ'ল সেইখিনি সময়ত মানে মই স্কুটাৰখন মানে ঘূৰাব ধৰিলোঁ তাৰপিছত হঠাৎ মানে মই গমেই নাপালো নে কি বা হঠাতে মোৰ আগত কুকুৰ এটা আহি গ'ল।
অহ
তাৰপিছত মোৰোতো মানে যিহেতু মই তুমিতো জানে মই অকণমান তীব্ৰ গতিত মানে স্কি স্কুটাৰখন যিহেতু চলাওঁ
অ গম পাইছো গম পাইছো
হ'লেও মই কমাইছোঁ আৰু বহুত ভালকৈ চলোৱা হৈছোঁ খালি আগতে সেই তেতিয়া নতুন নতুন নতুন পাইছিলো আৰু তেতিয়া অকণমান স্কুটাৰ চলাম স্কুটাৰ চলাম সেনেকৈ লাগিছিল আৰু ভাল অকণমান ভাল লাগিছিল অকণমান জল্দি। জোৰছে যোৱাও যায় মানে স্কুটাৰখনত সেইকাৰণে মানে মই কি কৰিলোঁ। তেতিয়া মোৰ কমেও গতিটো মোৰ কমেও চল্লিছ পঞ্চাছ মান আছিল আৰু স্কুটাৰখনত।
অহ অহ।
তাৰপিছত হঠাতে যিহেতু আমাৰ মানে যোনখিনি জেগাত থাকোঁ সেইখিনিতে মানে কুকুৰৰ বহুত উৎপাদ। বেছি।
আহ গম পাইছো। এই সেয়ে আৰু কুকুৰ বিলাক কুকুৰ গৰু ছাগলী এ। এনেকুৱা জীৱ জন্তু ন সিহঁতেও একো গম নাপায় থাকা সিহঁতেও থাকেই আৰু।
থাকি আৰু হঠাতে আহি গ'ল মানে তাৰপিছত মই কুকুৰ। তোক বচাব যাওঁতে আৰু মোৰ স্কুটিখন আৰু পৰি গ'ল মানে আৰু ময়ো পৰি গ'লোঁ।
অ গম পাইছো।
বচাই যায়। কিহে চাউল যে মোৰতো একদম হেৰি শিকি আছিলে তোমাৰ কঁকালখনৰ জেগা খিনি পুৰা একদমা মাংস। মাংস শচাংখ ওলাই গৈছে আৰু একদম মানে। ইমানেই বেছি মাংসখিনি ওলাই গৈছে যে মোৰ হাডিৰ হাডি যে যে থাকে যে কঁকালৰ।
আহ গম পাইছো গম পাইছো।
ছাইডৰ যোনখিনি থাকে ন হাডিডাল কঁকালৰ সেইখিনি মানে দেখা দেখা। পোৱা হৈ গৈছিল মানে।
হয় হয়।
তাৰপিছত মানে মই লগালগ যাই কিনে দেউতাহঁতকতো ক'ব নোৱাৰা মোৰো ভয় লাগিলে। আৰু স্কট স্কুটাৰখনো অকণমান বেয়া হোৱাটাই হ'ল পৰি কিনে তাৰপিছত মোৰ। কাষতে মানে হস্পিতেল এখন আছিলে তাতে মানে মই গৈ কিনে মোৰ নিজৰ। চিকিৎসাটো কৰিলোঁ আৰু।
হয় হয় হয়।
মানে চিকিৎসাটো কৰিলো চিকিৎসা মানে কি কৰিব গ'লে এই যিহেতু মানে নাৰ্ছ বাইদেউ। এইকেইটা মানে এই ড্ৰেছিং চেচিং কৰাই দিয়ে ন।
অ অ।
কৰিলো তাৰপিছত মানে ঘৰত আহিলো ঘৰত অহাৰ পিছত দেউ। তাক ক'লো কথাটো তাৰপিছত দেউতাই কৈছে আৰু যে তুমি যে বাচিছা যে সেইকাৰণে তুমি ভগৱানক মানে হে। ৰি কৰা আৰু কি আছিলে।
মানিব দিছে আৰু মানে থেংক ইউ মানে তুমি এটা ধন্যবাদ এটা দিয়া।
ধন্যবাদ আৰু দিব দিছে আৰু তেতিয়াৰ পৰা মানে মই ভগৱানকো ভাল। এতিয়া আৰু বেছিকৈ বিশ্বাস কৰা হৈছো আৰু মানে সেই দুৰ্ঘটনাটোৰ পৰা যে মোক যে বচালে যে ভগৱানে। নহলে মোৰ সেইখিনি সময়ত যিকোনো হেৰি হৈ যাব। পাৰিলে হয় কাৰণ বহুত এটা বহুত তীব্ৰ গতিত আছিলো ন মই।
তোমাৰ ডাঙৰকে হ'ব লগা আছিল কিন্তু।
সৰুকে হৈ গ'ল ঘটনাটো মানে ইমান বেছি মোৰ। গাত আঘাতটো নিদিলে আৰু ভগৱানে।
পদটো মানে অলপকে গুচি গ'ল আৰু অকম সেইটোয়ে মোৰো মোৰো আ। ছিল তেনেকোৱা বাৰু এটা মোৰো তোমাৰ এই দুৰ্ঘটনা বুলি ক'লে তোমাৰ। এয়া বাইক এক্সিডেন্টটো মোৰ হৈছেই বাৰু। দুবাৰেই হৈছে ডাঙৰ ডাঙৰে হৈছে সৰুকে হোৱা নাই। এবাৰ এ। বাৰ হৈছিল তেনেকোৱা তোমাৰ জানুৱাৰী মাহত হৈছিল মোৰ। অ জানুৱাৰীৰ তেইশ তাৰিখ আছিল চাগে।
অ মানে তোমাৰ মানে পুৰা ডেট চেট ডেটতো মনত আছে আৰু মানে।
মানে সেইটো মানে পুৰা একদম মোৰ সদায় মনত থাকিব মানে সেই।
হয় হয় আৰু মানে এ এটা মানে দুৰ্ঘটনা হোৱাৰ পিছত মানে তোমাৰ মানে মনত। মানে বহি যায় আৰু যে এইটো মানে আৰু কেতিয়াও ওলাব নোৱা মানে সেইটোৰ সেইটোৰ পৰা মানে।
অ সেইটোৱে সেইটোৱে এটা তোমাৰ জীৱনত এনেকোৱা এটা মানে যিকোনো সময়ত এটা যিকোনো এনেকোৱা এটা মানে বস্তু ঘতি যায়।
হয় হয় থাকি যায় মানে মনত
এই বস্তুটোৱে মানে তোমাক জীৱনটোত বহুত বস্তু
আৰু মানে শিকাই থৈছে আৰু মানে মোৰ যেতিয়া সেই দুৰ্ঘটনাটো হ'ল ন তাৰ পিছত মানে মোৰ ই এতিয়া যদিও মই স্কুটাৰখন চলাও ন মানে মোৰ মাথাত মানে নিজে আহি যায় যে এটা গতিতে চলাব লাগে আৰু ভাল হেৰি বেছি যদি দূৰত যাব খোজো মানে তেতিয়াও মানে নিজৰ এটা ভয় লগা টাইপ হয় আৰু
অ সেইটোৱে সেইটোৱে
সেইটো বাৰু এতিয়া ভালে হৈছে বাৰু সেইটো মোৰ অভ্যাসটোও ভাল হৈছে যে মই ইমান বেছি এতিয়া গতি নচলাও মে
অ অভ্যাসটো সেইটোয়ে ভা সেইটো বস্তু ভাল হৈ যায় মানে এটা এটা বস্তু মানে সেই শিক্ষা এটা দিয়ে
শিক্ষা এটা দিয়ে মানে কই ন ইংৰাজীত কই ন ফেইলাৰ অলৱেজ টিছেছ ইউ মানে সেনেকে মানে শিক্ষা এটা দিছে আৰু মানে এতিয়া মানে যদি মানে আৰু যদি আৰু যদি একে ধৰণৰ ভুলে যদি মই কৰিব যাওঁ তেতিয়া মোৰ মানে তেতিয়া মানে ভগৱানে মোক যে চাই আছে সেইটো মই পুৰা একদম হেৰিত ক'ব নোৱাৰোঁ যে ভগৱানে মোক বচাব বুলি কাৰণ মোক একবাৰ সেইখিনি সময়ত মানে ভগৱানে মোক বচাই দিলে আৰু মানে
অ তোমাক এবাৰ সুৰক্ষা কৰিছে তেখেতে
ৰক্ষা কৰিছে আৰু যদি মই যদি আকৌ যদি একেই যদি হেৰি ভুল কামটো যদি কৰিব যাওঁ তে সেইটোতো মোৰ বাৰু মোৰেই ভুল বাৰু সেইটো মোৰে মূৰ্খামি হ'ব আৰু
তোৰ ভোল নিজৰ ভুলৰ কাৰণে হয় গম পাইছা মানুহে মানুহে যাৰ